হেল্ল''
ক'
হা! আহ শুনিছোঁ অ?
অ' শুনা পাইছো মই শুনা পাইছো অ
আহ কি কৰি আছ?
মই এয়া এনে জলপান খাই আছো। তই?
এ মই একেই চাহকন খাই লৈ বহি আছো।
আহ আহ
বাকী খবৰ খাতি ভালে আছে?
খবৰ খাতি বাকী ভালেই বা। তোৰ কচোন?
ভালেই আৰু গৰম যিহে থাকিব নোৱাৰি।
অ গৰম বহুত হৈছে বা দেই।
চেঁচাত যাওঁ বুলি ভাবিছোঁ যাওঁ ব'ল।
পাৰি আকৌ যাব কেতিয়া যাবি?
খানা এটা খাওঁ বোলি চেচাত গৈ এনেকে মানে মাংস চাংস বনাই।
অ পাৰি আকৌ দেই এইটো মানে মই এনেই সঁচাকে ভাবি আছিলো মানে এইটো।
অ মও সঁচাকে কৈছো।
অ যাবি নেকি কেতিয়া যাবি ক?
উম গ'লেতো এই জুলাইতে যাব লাগে ন আৰু নো গৰম কেতিয়া আহিব নো।
এতিয়া এইকেদিনতে যাব পাৰি এই কেইদিনত নাযাওঁ নেকি।
এইকেইদিনত যাবলৈ মোৰ বাইকখনৰ অৱস্থা নাই বাইক মিলালে পাৰিম।
বাইক তো বাইক খনৰ কাৰানেটো দিকদাৰ হৈছে অৰ্চিছক মই কৈছিলো।
কি হৈ আছে?
আৰ্চিছক কৈছিলো বোলো।
অহ।
তাৰপৰা সি আকৌ হেৰি কওতে নোৱাৰিলে। এতিয়া তই তোৰ বাইক কেতিয়া ঠিক হ'ব।
মোৰ বাইক খন পিছত অলপ এমাহ মানৰ পিছত ঠিক কৰিম বুলি ভাবি আছো। মানে মই যাবলৈ বাইক হৈ যাব। মই নিজৰ স্কুটি লৈয়ও যাব পাৰিম মোৰ কেচ নাই।
অ ম ময়ো যাবলৈ হৈ যাব তই কেচ নাই বাৰু।
অহ।
তাপা এইফালে অৰ্চিছে মই গ'লো-
অহ।
তাত তো ৰাজ ৰাজ থাকিলে ৰাজক উঠাবলৈ বাহন এখন লাগিছিলে।
ৰাজৰ স্কুটি নাই জানো?
ৰাজৰ স্কুটিখন নিব নোৱাৰিম তালে।
তেতিয়াহ'লে সেই পাৰ্থক কৈ দিবি আকৌ।
পাৰ্থ সি যাব জানো যাব জানো সি?
এ তোৰ জুন জুলাই জুনৰ জুনতে গৈছিল নহয়। এই তোৰ কেইদিনমানৰ আগত গৈছিলো সে পাৰ্থ গৈছিল তেতিয়া।
অ অ পাৰ্থক এবাৰ কৈ চাব লাগিব তেতিয়া।
অঁ।
তাপা ইফালে পাৰ্থ তাপা আও কোন।
পাৰ্থৰ ৰাস সেইকেইা বেছি মানুহ হলে বেয়াহে নে আৰু কয়।
আহ এইকেইটাই হৈ যাব ন কি। আৰ্চিছক তই কবিছোন মই কৈছিলো বা। সেই আকৌ মানুহটো বৰ উল্টা পুলটা যে।
তাকে তহঁতক ক্লাছৰ কাক মাতিব পাৰিবি।
আমাৰ ক্লাছত বাইক থকা।
উম বাইক থকা বুলি নহয় আৰু অহা।
এনেকে ন'ব আহিব পাৰিব চাগে।
তহতৰ ক্লাছৰ বেছিভাগৰ বাইক চাইক নায়ে আক ন?
অ হেইটোৱে দিগদাৰ ক।
ক্লাছৰ আকৌ প্ৰতিটোৱে বাইক চাইক আছে।
উম আমাৰ ক্লাছত প্ৰায় ভাগৰ নাইয়ে।
এতিয়া আৰৰ্চিছৰ আছে, জ্ঞানৰ আছে, তাৰপিছতো অৰ্ণৱৰ আছে, মানস- আছে, দেৱাৰশ্য আছে, মোৰ ভাগৰ আছে, ৰাতুলৰ আছে- অভিনৱৰ আছে, নিপনৰ আছে মানে নাইকিয়া নাইয়ে।
তাকে আমাৰও ক্লাছত নাইয়ে।
গোটেই সোপাই বাইক চাইক কিবা নহয় কিবা এটা আছেই।
উম আমাৰ আক এতিয়া বিৰাজহে আছে বিৰাজ আছে নৱ আছে চিন ভাগ আছে তেনেকে।
উম অ চিন্ন যাব পাৰে নহয়।
চিনমই চিনমই
অ চিনমই
তাক ঘৰৰ পৰা আহিব নিদিয়ে।
কেলে
তাক মানে এই ঘৰ পৰা ওলাবই নিদিয়ে এই মাক আৰু সি অক থাকে যে
অ
সেকাৰে আৰু তাইক ইমান ঘৰ পৰা ওলাব নিদিয়ে মানে হ'লেও কৈ চাব পাৰি যদি কলে সি আহিব পাৰে চাগে। কিন্তু সি আহিলেও সি স্কুলখ আনিব নোৱাই।
অ অ।
সেইটো কাৰণে সেইটোৱে প্ৰব্লেম মানে।
তোৰ লাইচেন্ঞ্চ উলিয়ালি নি
নাই উলিয়া। উলিয়াম বুলি ভাবি হে আছোঁ তই উলিয়ালি নেকি?
মোৰ ওঠৰ হোৱাই নাই।
ত উঠৰো হোৱা নাই নেকি?
নাই হোৱা।
হয় বাও
হম।
মোৰ হ'ল বাৰু।
আজিকালি টেষ্ট দিব লাগিব নহয়।
টেষ্ট ড্ৰাইভ।
টেষ্ট টেষ্ট লাইচেনচৰ কাৰনে।
দিব লাগে নে কিহত দিব লাগে।
এ গাড়ী চলাই মানে দেখুৱাব লাগিব গাড়ী বা বাইক ভালকে
অ আচ্ছা আচ্ছা।
কালি ভিত এটা পাইছিলো তেনেকে ডি চিয়ে মানে এইটো হেৰি কৰিছে এইবিলাক দালাল চালাল বিলাক আঁতৰাই দিছে
অ অ অ বাইক স্কুটি চলাব বাইকই ভালে জে
ভালকে শিকি লবি আকৌ
মই শিকিবলৈ হোৱাই নাই টাইমে পোৱা নাই
উম কৰণ কৰিছো
জানো সেই তাক লৈ পেলাক গৈ থাকিলে য'ত ত'ত
তই নেযাও নি তাৰ লগত
নাই যোৱা
যাব বাৰু আমি এতিয়া যাও নি বল এক্সপিৰিয়েঞ্চ অলপ কও।
ভাবিছিলো ক'ত যাবি কি অচৰ ফালে গলে যাব পাৰি। অৰুণাচল ফালে ক যাব পাৰি অৰুণাচৰ ফালে ক যাব পাৰি বোলো অৰুণাচল ভালে অৰুণাচল ভালে
অৰুণাচল বুলি নহয় ডিব্ৰুগড় তিনিচুকীয়াও বেয়া নহয় নহয় যাবলে। অক অকলে বেয়াতো হয় দু- দুটা তিনটামান থাকিলে ভাল মানে তই মই ধৰি লক' ক তেনেকোৱা ড্ৰাইভাৰ।
অ তাৰাপৰা আকৌ সি না ড্ৰাইভাৰ নাযায় সি অকলে যায়।
সি চলোৱাত মোৰ ভৰষা নাই নহয়
তাৰপৰা খোৱা বাৰু তাতে হ'ল গাড়ীতে
হে
গাড়ীতে বোলো খা খালো বলো
অ।
ভাল লাগিব আৰু
বেয়া নালাগিব মই তাক এদিন কৈছিলো সি কোৱাই নাই মোক কম বুলি কৈ
উম তাক ক'ব লাগিব আকৌ মনত পেলাব লাগিবা এক চাগে
হম
এক্সট্ৰা কে তাক আকৌ মনত পেলাব লাগিব বোলো
তাকে অ বিজি মানুহ না
তাকে কি কৰিবা
ই তাত নপঢ়ে নেকি?
জানো কি কি কৈছে ডিষ্টেঞ্চত ল'ম বুলি কৈছে, জানো কি কয় সিহে জানে।
অ
উম।
তই কি হৈছে তোৰ তাৰ চাইকখন লৈ ল
হু তাক ল'ব লাগিব আৰু ট্ৰেকটৰ আছেই এখন ন সেইসোপা আদায় হ'ল পইচা
উম
উম
জানো আও সঁচাই নে মিছাই কৈছা তুমি।
সঁচাই কম কিয় মিছাই কম আকৌ
উম
বাকী চেচালে যোৱাটো কেতিয়া ক পৰহিলে মানে নেকি
সেইটো কথা মোৰ হাতত তেল ভৰাবলৈ এশ টকা এটা আছে আৰু।
উম আজি কিন্তু গৰমটো ভাল আছিলে আও দেই আজি যাব পৰা হলে
আজি বৰষুণো দিছিলে।
বৰষুণ দিছিলে বেয়া গৰম
উম
যদি ৰ'দ যদি দিয়ে পৰহিলে এটা বিছদাৰীমানা গুচি যাম কাইলৈ গৈ যাব কাইলৈ দেওবাও আছে।
কাইলৈ নাযাওঁ কাইলে আমাৰ ঘৰত সকাম আছে।
অ পৰহিলৈ মানে গুজাব হ'ব তেতিয়াহ'লে
উম তাকে, পাৰি পানী বেয়া পানী আহিব আকৌ সাঁতুৰিব লাগিব গম পাইছ নাই?
সাঁতুৰিব তো মই জানো, অহ সাঁতুৰিব তো মই জানো তই সাঁতুৰিব জান নাই?
মই জানো। তই নিবিড় সতৰ পুখুৰীত আহিবি আক গা ধম
আগতে নিবিড় সতৰ পুখুৰীৰ গা ধূব যাও, এবাৰ মাকে বহুত খেদিলে
এতিয়া একো নকওঁ আমি ধুইয়ে থাকো আহিবি
অ আগাৰ নিবিয় খছে নিবি নিবি আমই গা ধুব যাওঁ মানে নিবি নিবি নিবিড় নিবিড় আৰু মই
তেতিয়া সৰুৱে আকৌ তহঁতি
তাৰ মাকে বা এনেকুৱা খেদিলে কিনা দিব যোৱা নাই যাব লাগিব এতিয়া নাই
হা
এতিয়া
আহ
আহ পায়
অ এয়া আহিব পাৰ আৰু মই নিবি য়া মই নিব ফোন এটা কৰো কামত নেকি বুলি
সেৰিয়লৈকে আহিব পাৰিবি চকুৰিখন বলে শেহয়লৈকে আহিব পাৰিমাৰ ঘৰ আগফ ৰাস্তা লকে মানে প্ৰকা চালৈকে
সেইটো বা হৈ যাব সেইটো বা হৈ যাব।
বেগতলৈ যাম আযি জিমলৈ লৈ যাম বাহে বাহে।
চি আকৌ জিম নেযায় নহয়।
ন মই গুছি যাম বোলো চাৰে পাঁচটাতে যাম মই চাৰে পাঁচটাতে যাম দেৰিকে যাম।
উম উম।
পানীটো পানীটো ভাল লাগে।
ভাল।
আগতে খোৱাটো হৈছেনে আগতে খোৱাটো হৈছেনে। একো নকয় নহয় মাকে।
নকয়।
তেতিয়াহলে পাৰি বাও।
উম সি আছে নাই তাকে ফোন এটা কৰিব লাগিব।
ফোন এটা কৰি তই সুধিবিচোন সি আছে নে আছে যে হাতুৰিব যাম কেচ নাই মানে গৰম উঠি আছে। বহুত দিন হল নাহাত বহুত দিন হল নাহাতোৱো মানে।
অ।
আগতে মানে ৰিচি থাকেি আগতে ৰিচি থাকিলে হে ৰিচিত পুখুৰিত হাতুৰিব যাওঁ মানে।
অ এতিয়া ঋষিটো নাই ৰিচি গুৱাহাটী গল।
ৰিচি নাই অ' ৰিচি গুৱাহাটি গ'ল।
উম
এতিয়া তাকে আজি দৌৰিবলৈ গলি নাই? আজি দৌৰিবলে গলি নাই?
গৈছিলো।
কিমান কিলোমিটাৰ দৌৰিলি আজি?
আজি চাহি- পাঁচমান হ'ল। মানে তোৰ কথাজান ফিল্ড খন -কথাজান ফিল্ড খন চপাক মাৰিছো।
অহ -অহ -অহ আৰু বেলেগ আহেনে নে
বহুত মানুহ। চাৰিটা বজাত নাথাকে কিন্তু পাঁচটা মানলে বহুত হৈ যায়।
এ' ব- বহুত মানুহ হলে বেয়া দৌৰিবলে।
বহুত মানে দচতা মান থাকে আৰু ছোৱালীও আছ।
সেইকাৰণে বেয়া হয় সেইকাৰণে তাতি ভালকে যোৱাটো
তাকে ভাবিছো ৰাস্তাতে যাওঁ নেকি মই এনেকে গৈ মেলি দৰাটো অশান্তি পাওঁ ফিল্ডত।
অহ, এনেকে আহোতেও কিবা অশান্তি লাগে মানে।
অ',
তাতকে দৌৰি- দৰি ঘৰলৈ আহাটো সমান মজা নাই আৰু মানে।
উম -উম দাৰেক আহিলি গা ধুলি বহিলি
অহ
তিকে আৰু কিনো কৈ চাওঁ কি কয় জানো।
ৰকতিম সতক কৈ চাবিচোন বাৰু।
উম
এনেই এতিয়া খাটোৰাটো হেৰি সচাই কৈছ নে?
অহ
আহিবি নেকি আমাৰ ঘৰৰ আগফালে ৰাস্তাটোলৈকে?
ৰ', মই নিবি অ' মেছেজ কৰিব লাগিব নিবি ঘৰত আছেনে নাই জানো সুধিম।
ত 'তই ফোন কৰিবলৈ হোদচোন বাও।
উম- উম
ফোন কৰোঁতে সুধি পেলাই কবি
চানে
আছে আৰু তহঁত আছ নাই?
হে, নাই মা মামা ঘৰলৈ গল।
অহ, আমাৰ চব ঘৰতে আছে বাৱ হেৰী অহ, আমাৰ কক আইটাহে নাই ঘৰত বাকি চব ঘৰতে আছে।
আ তই শুন মামাৰ লগত বিজনেচত সোমাই দিব পাৰ।
ভাবিছোঁ পঢ়াৰ পিছত সেইটো কৰিম আৰু যদি লাইনবিলাক বনাও।
হেৰিয়ে মোক নেটখন বেচো কোনোবা মানুহ পালে কবিচোন তিচ হাজাৰ দি দিম।
এ'ৰা।
উম
উম ফটো দিবিচোন বাও। শুনিছ নাই?
হা
ফটো দিবিছোন বাও।
কি কলি?
ফটো দিবিচোন বা ফটো - ফটো।
অ', -অ', ঠিক আছে বাৰু ৰ মই নিবিৰলে ফোন কৰো তেতিয়া হ'ব ঠিক আছে।
অহ, ঠিক আছে হ'ব।